হ
অ', শুনিছোঁ কোৱা।
বিশশ্বকৰ্মা
উম
কি কৰিছা?
এ' মই তোমাৰ এয়া বাহিৰত বহি আছো।
গৰমৰ কাৰণে চাগে?
গৰমৰ কাৰণে ইফালে এখন নীটৰ কাৰণে, নীটটো আমাৰ আকৌ ঘৰ ভিতৰত নাপায় নহয়।
ক'ত পায় চোতালত।
চোতালতটো নাপায় এই আমাৰ লাটো দা ফাইবাৰটো লাতু দা ফাইবাৰ জিন্দাবাদ এই লাতুদা ফাইবাৰটো
নাই নাই গম পাইছো কলৈকে ভাই তহঁতৰ
একে তোমাৰ চোতাল এই বিচনাালকেও পায় মাত্ৰ এই অ' পাই পাই আমাৰ যোনটো ৰুম মই যোনটো ৰুমত থাকো সেইটো ৰুমত সেই তমলকে পাই কিন্তু তোমাৰ এই এই দিনত মানে তোমাৰ অকণ শ্ল' চলে যে সেইকাৰণে অকণ চোতালত বহিলে মানে ধুনীয়াকাকে পুৰা ফুল পাই থাকে আৰু
এই যে আমি যে য'ত বৈছিলো খবৰ ল'বলৈ গৈছিলো তোৰ। সেইটো ৰুমত ধুনীয়াকে পাই ন মানে ৰাতি ধুনীয়াকে চলপ।
এ ৰাতি মজা আৰু ৰাতি তোমাৰ মানে একো কথাই নাহে একে বিধা আ চালে সে আৰু
উম গম পাইছব ঠিকে আছে। বাকী ক,
এক্সট্ৰাকে মানে লগাব নিবিচাৰো আৰু। এইটো আকৌ পাই আছো যে চলি থাকো মই মানে ভাবিছিলো যে। লগাও নেকি এই আকৌ নতুন নতুনকৈ এটা লগাও কিন্তু আকৌ যেতিয়া আকৌ এইটো বোলো পাই আছো আকৌ ইমানকে পইচাটো নোযোৱাও
নালাগে তই নাপালে বেলেগ কথা
উম, না মোৰো আকৌ কি লাাগ নাজানো এই। এ যেতিয়া মোৰ ৰিচাৰ্জ কৰা মোৰ যে সেইদিনাখনে ই আকৌ ফাইবাৰত লগাইছে। সেই সেইদিখনৰ পৰা মানে মই চলাইে আছো আৰু ৰিচাৰ্জ ভৰোৱাই নাই।
ভালেই কৰিছ নাই সেইকাৰণে কোনে চলায় অকল।
সেইকাৰণে মই- মই অকল মই
আৰু সিহঁতৰ ঘৰখনে চলায়।
সিহঁতৰ ঘৰখিনি মানে গম নাপায় সি এবাৰ এটা সুধিলো মই।
উম উম
পাছপোৰ্টটো দিবা সি কৈছে মাহে বোলে এশ টকাকো দিবি এনেই কৈছে এনেই কৈছে আৰু। বাকী কি ভাত
এবাৰ যদি পালি নেটটো সি চাব নাজানে সিমানতটো মই জানো।
ন এইটো ময়ো জানো এই ডিবুৱ আহি পেলাই ডিবুৱাই আহি পেলাই চেঞ্জ কৰে অ'
তই চিন্তাই কৰিব মানে সি চাব নোৱাৰাৰে সি অকল দিগবহে চাব। পাৰ মই চাব পাৰিম আমি চাব পাৰিম।
ক সত কৈছে সি কৈছে বোলে এই পাছপৰ্টটো চেঞ্জ কৰো দেই বোলে।
উম মানে কিমান ইউজাৰ সেইটো মানে। এতিয়া যদি মই যদি গুচি যাওঁ তাৰ। ওচৰলৈ তাই মই ঘৰতো সোমাব নাই অকল নীটটো পালেই হ'ল। মই মানে উলিয়াই দিব পাৰিম।
মই আকৌ মই আকৌ এ যোনদিনাখন আকৌ যে দিব আহে। মই তোমাৰ ৱাই ফাই চাৰ অফ কৰি পেলাই একে মই নিজৰ নিজৰ চলাই থাকো মানে
উম উম গবা অ সেইটো কৰিবি নহয় কিন্তু এটা কথা। অহ অ একটিভ থাকিলেহে দেখায়
এক্টিভ থাকিল দেখা ন অ -অ তেতিয়াহলে মই মানে সেইদিনাখন তোমাৰ দিব্যতা আহিলে তাৰপিছত মই ভাবিছো। কি পাছপৰ্ট চে্জ কৰিব আহছে নহয় ইউজাৰ কোনে কো কানেক্ট আছে এইটো। বোলে এই সহত ঘৰত গ পলৈ বহি আছোে
উম!
ৰ' ৰ' বোলে, বহুত বোলে, বহুত বোলে শ্ল' চলিছে। সেইকাৰণে বোলে, পাছপৰ্টটো সলাওঁ, পাছপৰ্টটো সলাওঁ। হয়। তাৰপাছত নহয়, পাছপৰ্টটো চেঞ্জ কৰিব আকৌ মই খুচু আছোঁ ন'।
অ'!
তাৰপিছত, মই আকৌ চালো আৰু বোলো, অ'! এইটোৱে দিছ, হ'ব দে বোলো। ত' তাৰ পিছত, আকৌ মই ঘৰত আহি কানে কানেক্ট কৰিলোঁ।
একো নাই। দিব্যৰ তাত থাকি যায় নহয়। তাৰপা
এ, দিব এই দিব্যই নকয়। দিব্যই কয় বোলে, মোক মাৰিব বোলে, মই নকওঁ বোলে। এনেকেও কয়, সি মোক।
সি, ই বৰ হয়, সি কয় বোলে, মোক মাৰে বোলে, মাৰিব বোলে। মই নিদিওঁ বোলে তোক। হ'ব দে তই নিদিলও, মই বোলো, পাম নহয় বোলো।
উম, সেইটোৱে তই একো কৰিব নালাগে। লটোৰ তাত গৈ পেলাই যে এনেই তাৰ ম ম'বাইলটো লও বুলি কয়, স্কেনাৰটো দি স্কেন কৰি দিলে হ'ল একবাৰ। হৈ গ'ল, একো কৰিব নালাগে।
একো কৰিব নালাগে। বুজিছোঁ মই, মই এ নহয় লাটোদাই মানে, তোমাৰ মোক দিয়ে। এই মই প্ৰথমবাৰ যেতিয়া মানে, নতুনকে লগাইছে। তেতিয়াই, মই একে লগোৱাা দিনাখনে কৈছোঁ বোলো পাছপৰ্টটো মোক দিবা দেই। কৈছে, অ'! দিম দে, দিম দে, মই সেইদিনাখন পৰা চলাই আছোঁ। মানে, আমাৰ ঘৰৰ যিমানখিনি, আমাৰ ঘৰৰ ওচৰত যিমানখিনি মানুহ আছে চবে মানে, পাছপোৰ্টটো গম পাই গ'ল। এই, ইজি পাছপোৰ্ট দিয়ে আছিলে। কিবা এই পিন নম্বৰটো পিন নম্বৰটো দিয়া কাৰণে মানে চবে কানেক্টে কৰিবলে চলাই আছে। নেটটো শ্ল' মাৰিছে। তেতিয়াৰ পৰা সি ভাবিলে, মই নিদিওঁ যা বোল। মোক দিছিলে, কিন্তু, তাৰপিছত বাকী গোটেই খিনিয়ে পাই গ'ল। কেনেকৈ পাই গ'ল নাজানোঁ মইতো দিয়া নাই। তাৰপিছত পাই যোৱা কাৰণে মানে, লাষ্টত আৰু কৈছে বোলে, এতিয়া কাৰোকে নিদিওঁ। এ, চলাইতে কোনে, চলা চলা বোলে। পিছে, তাৰপাছৰ পৰা আকৌ, মই পাছপৰ্টটো পালো বাৰু যেনেতেনে।
উম, উম, সেইটো হয়। মানে, কি হয় যে, ন' বহুত যেতিয়া মানুহ বাঢ়ি যায় তেতিয়া শ্ল' দিব লয় আৰু।
ইয়াৰ দুটা আছে বুজিছা! এটা ফৰজি, এটা ফাইভ জি।
অ'! তাৰ ডাবোল বেন, আমাৰতো ছিংগল বেন। আমাৰ গাঁৱত ডাবোল বেনৰ তিনটাই আছে হ'বলা। এটা হ'ল দাদুৰ, এটা লাতুৰ আৰু এটা দিব্যৰ।
অ'! দিব্যদাও। এই মানে, তোমাৰ টিভিটো চলাই যে।
বেলেগ একো নাই। ডাবোল বেন নহ'লেও হৈ যায়। মানে কি হয় ডাবোল পেনজনটো ফাইভ জিটো যে চলে, ফাইভ জিটোতো সেইটো বহুত দূৰলৈকে মানে নাপাওঁ। কিন্তু তাৰ, হেৰিটো অলপ ভাল।
ভাল অ'! বুজিছোঁ। মই মানে, তোমাৰ যদি মই বিচনটো
তই মানে, ফৰ জিটো বহুত দূৰলৈকে পায়। কিন্তু, ফাইভ জিটো ধৰ সেইখনৰ ঘৰৰ সেইকণতেই সি মানে, সীমাবদ্ধ। বাটলেও পাই নাপাবও পাৰে।
অ' তেনেকুৱা। মই মানে, চা উম! উম! এতিয়া আকৌ, গুটিও লগাব বোলে। গুটিয়ে চবকে, চবকে, তোমাকো সুধিছে নেকি ন'? তোমাকো সুধিছে নেকি! উম, ই চবকে মানে সুধি সাধি একে মানে ভাল এটা লগাব আৰু
ভাল মানে এইটোৱে দিব ইয়াতকে ভাল নাই আৰু আমি যোনটো লগাইছোঁ চাইৰটেক যে পালে এইটোৱে পাব
সেইটোৱে পাব অ আকৌ কালি কপিলে কয় ন মানে কি জিঅ'টো কি মানে তোমাৰ। বতৰ বেয়া হলে নাপায় আৰু।
সেইটো এয়াৰ ফাইবাৰ সেই নেটৱৰ্কৰ নিচিনা এই বস্তুটো। যেনেকে তোৰ বতৰ বেয়া হলে নেট চেট বেয়া হৈ যায় যে মোবাইলৰ।
অ -অ -অ তেনেকুৱা মানে
বোলে হাৱা বতাহ মাৰি আছে নাই কিবা নাই নেট নাই। তেনেকুৱা এইটো আকৌ ষ্টেবল এইটো অ এইটো ডাইৰেক্ট মানে তোৰ। তাঁৰৰ পৰা আহে যে এইটো তাঁৰৰ লগত কানেক্ট আছে সেইটো আকৌ নেটৰ লগত সেইটো নেট। নেটৱৰ্ক বেয়া হ'লেই গ'ল আৰু টাৱাৰৰ ধৰ। অ'
মই যদি ভৱিষ্যতত লগাও তেতিয়া এইটো নলগাওঁ দেই।
মানে বোলে পিছলৈ বোলে অকলটোৰ হেৰি নাই অকল ফাইবাৰেই আছে ৱাই ফাইত কথাটো কৈছো তেতিয়া বেলেগ কথা বোলে চব। ফালে ফাইবাৰ অকল ফাইবাৰে লগাব লাগিব
অ -অ
এতিয়ালৈকেতো এইডাল কেবুলডাল পাই আছ কেবুলডাল পোৱালৈকে। মোৰ মতে কেবুলডাল মই ভাল পাওঁ আৰু এইটো দেই।
অ- অ এইটোয়ে এইটোয়ে এইটোয়ে আগত যদি তোমাৰ মানে বতৰ বেয়া বুলিও নহয় কেতিয়াবা বোলে এনেও। পোৱা নাই তেতিয়াও বেলেগ কথা আছে আকৌ।
এতিয়া বহুত তোৰ জিঅ'টো কেবোলে চলাই আছে।
অ' জিঅ'
এই এয়াৰ ফাইবাৰটো তোৰ বহুত বেছি দিন হোৱা নাইতো ওলোৱা। প্ৰথমটোতো তোৰ এয়াই আছিলে অকল কেবুলই আছিলে। কেৱল আছিলে এতিয়া আছে নাজানো। প্ৰথমটো কেবলেই দিছিলে চবে জিঅ' এ হক। এয়াৰটেল হওক বি এছ এন এল হওক চব কেবল।
উম।
তাৰপিছতে এতিয়া এইবিলাক এয়াৰফাইবাৰ বনোৱা হ'ল।
এয়াৰটেলৰোতো ইয়াত ধুনীয়া পায় এয়াৰটেলতো লগাব পাৰি ন ফাইবাৰ।
এয়াৰটেলটো লগাইছিল নহয় ইহঁতে ফাইবাৰ তেতিয়া মই লগোৱা নাছিলোঁ এয়াৰটেলটো প্ৰব্লেম বহুত বোলে।
হে মানে কি নেট।
উম নেটৱৰ্কৰ কাৰণে। স্পীড কম।
স্পীড কম অ স্পীড কম হলে বৰ বেয়া যদি ঘৰত।
বেয়া আৰু মানে কি জান। তোৰ আজিকালি মানে এটা কাৰণেই লাগে এই ৱাই ফাইতটো এচেঞ্চিয়েল বস্তু হৈ গ'ল আৰু এইটো। তই এতিয়া ধৰ আমাৰ গাওঁখনত সোমাই থাকিল। ফোন এটা কৰিলে তই ফোন নাপাওঁ বিনা ৱাইফাইত ধৰ।
ৱাইফাইটো
ফোনগাল কাটি কাটি আহে
এই এইটো যে ফোনৰ লগত যে ৱাই ফাইটো যে এনেকুৱা আহে কিয়
সেইটোতো ৱাইফাই কলিং হৈ আছে যে
বুজাই ন
উম
উম ম
মানে কি হয় তোৰ আৰু আমাৰ যোনবিলাক যে নে মোবাইলৰ নেটৱৰ্ক বিলাগ তই ভাল জাগত যেতিয়া চ সব চলাবলৈ যাবি ডেৰ জি বি তোৰ এঘন্টাত উৰি যাব। ইনষ্টাটো চাওঁ বুলি ক'লে বা দুঘণ্টাত কাৰণ মানে আজিকালি মানে দৰকাৰী আৰু কাৰণ এইটোতো চলাই আছ তো এইটো থিক কৰিব নোৱাৰা না
তাকে মই গোটেই দিনডাল ৰিলচ এ চলাই থাক চলাই থাক চলাই থাক মই আ সন্ধিয়া ৰাতিলৈকে
তই হ গোটেই ঘৰৰ মানুহেও যদি চলাই থাকে
উম
এইটো শেষ কৰিব নোৱাৰ আও
নোৱাৰ অ এই এইটোটো ইমান নেত কৰিব নো কি
তিনি হেজাৰ তিনিশ জি বি
ইমান গাল নেট কোনে কি কৰিব
অ
তেত্ৰিশ কিমান কিমান কলা
তিনি হাজাৰ তিনিশ জিবি
তিনি হাজাৰ তিনিশ ত্ৰিশ ন ধেমালি নহয় মানে শেষ কৰাটো কিছুমান কি কিছুমানে শেষ কৰাৰ ন চাগে
আহা নোৱাৰা কেনেকে পাৰ আহা আমাৰ ঘৰতে চাৰিটা চলাই আছে নোৱাৰ শেক কৰিব
তোমাৰ মানে এইটো ফাইদাটো অকণ বেছি
তই টিভিয়ে চিভিয়ে লগাইও তই দিনেৰাতিয়ে চাব লাগিব
উম তেতিয়াহে অ ন এ তেওঁ নোৱাৰা নোৱাৰা নোৱা মোক সুধিলো দিয়া তিনি হাজাৰ এই ইমান নহয়
মই একজেক্ট হেৰিটো পাহৰিছোঁ কিন্তু সিমানেই হয়।
সিমানে হৈ চাগে অ
তাক শেষ কৰিব নোৱাৰাকালে
মই তোমাৰ কিছুমানে সধোনে কৈছে নে কৈছ এই নোৱাৰা বোলে শেষ কৰিবলৈ ইমান চলাইছো হলেও আমাৰ ঘৰিত উম প্ৰতিমাহে অ
ইমান কাল কৰিবা নো কি এ যে মানে কি পেকেজ কম পাই নে যে ধৰি লোৱা তুমি এ কমৰ লগাম মানে ৰিচাৰ্জটো কম ৰিচাৰ্জ কৰম বুলি ভাবে তেতিয়া
এ আমি আমি চবতকে কম ৰিচাৰ্জ কৰো এতিয়া চাৰিশ সত্তৰ টকা সেইটো চবতকে
সেইটো তোমাৰ কি চিম পাই নে
উ চাৰিশ সত্তৰটোৰ হেৰিলৈকে পায় এনেই তোৰ দিয়াত কয় থাৰ এম বি পি এছ দিয়ে ধৰ স্পীডটো থাৰ্টি এম বি প এছ মানে মোবাইলতো থ্ৰী এম বি দেখাব ত' আমি চিনেমা দিনেমা ডাউনলোড মাৰিলে আজিকালি ফাইভ এম বি লৈকে পাওঁ উ
অ
তৰ চিনেমাখন ডাউনলড মাৰি থাকিলি তোৰ পাঁছ এ বি কে ডাউনোড হৈ থাকে ছেকেণ্ডত
তেনেকুৱা মানে ন
সেই স্পীডটো ভাল হ'ল বাৰু এনে চাব গলে পাবলৈিছিল তিনি কিন্তু পাই যাওঁ পাঁচ।
পাঁচ অ সেইটো ফাইদে আৰু। সেইটো কাৰণে ভাল বাৰ বেছি বেয়াও নহয়। লগাম বুলি ভাবিলে লগাব পাৰি। কিন্তু মই এতিয়া নলগাওঁ আৰু। উম। সেইটোৱে মই এনেই টকাতটো কিয় যোয়াগৈ।
যেতিয়া বোলে তই তাৰতো সি বন্ধ কৰি দিব নিদিয়ে আৰু।
আহ।
তেতিয়া তোৰ অশান্তি হলে লৈ লবি এটা।
নহয়। নহয়, ই ই এ এইটো যদি সি। ই যেতিয়ালৈকে ইয়াৰ ঘৰত থাকিব মই তেতিয়ালৈকে পাই থাকিম।
ন সেইটো।
ই য ই যোনদিনাখন ঘৰৰ পৰা যাব ঘৰ ধৰিয়াত নাথাকে। তেতিয়াহে মই নাপাম।
উম আৰু সিটো নাহে সিটো তাটে থাকিব।
সি তাতে থাকিব, তাতে যেতিয়ালৈকে তাতে থাকিব, তেতিয়ালৈকে আকৌ মই পাই থাকিম।